কি কৰিছা
এনে বাগৰি আছো
আচ্ছা
ভাত খালা
ভাত খালো দেই
অ কি খালা
ভাত ভাজি দালি আচাৰ চাটনি অমলেট আৰু বুট তেনেকে আৰু
অঁ ইমান বস্তু খালা
ক'ত ইমান বস্তু ন তুমি নাই খোৱা
মই খোৱাই নাই খাবলৈ মন জাই
কিয়
এ কিনো আৰু দালি ভাজি ভাত সে খিনি কিমান খায় কাৰণে খাওঁ খোৱাই নাই ধৰা খাবলৈ মন যোৱা নাই
নিজে বনাই লব লাগে
নিজে একো বনাবলৈ নোজানো মই
হে চাব লাগে শিকিব লাগে
এ না এলাহ লাগে মোৰ
হয় নেকি কি
মই মানে কেতিয়াবা বনাব ট্ৰাই কৰোঁ কিন্তু ধৰা ভয় লাগে মোৰ বনাবলৈ বেয়া হৈ যায় বুলি আৰু মই গেছ টো বন্ধ ন যায়
তুমি ইমান ডাঙৰ হ'লা আৰু গেছ অন কৰিব নাজানা জানা
সেইটোয়ে আৰু মোক মানে সৰুৰ পৰা বনাব নিদিয়ে ন সেইকাৰণে এতিয়াও নবনওেই
ইণ্ডাকশচনখন ইউজ কৰিবা ইডাকন ইউজ কৰিব জানানে
উম জানো জানো
তাতে ট্ৰাই কৰিবা আৰু এতিয়া পৰা বনালেহে তোমাৰ পাছলে হোষ্টেলত ছোচতেল গ'লে তোমাৰ কামত আহিব ন য়া য়া
বেলেগৰ ভৰষা থাকিব নালাগে
বাকী তোমাৰ বাকী ঘৰুৱা কি কথা
তেনেকে নায়য়ে ক'ব গ'লে মাক অলপ হেল্প কৰিলো ধৰা
ঘৰৰ কাম বোৰ জানে নহয় বাকীবোৰ কাপোৰ ধোৱা ঘৰৰ সাৰা
কাপোৰ ধোৱাত মানে নিজ কাপোৰ কেইতাতো মই নিজেই ধওঁ ঘৰটো মায়ে সাৰে আৰু যি বিছনা খন সেই বিছনাখন নিজে পাৰি কম্বল চম্বল বোৰ নিজে পাৰো বিছনা ছিছনা জোকাৰি ভালকে ৰাখো সেইবোৰ
অ পৰিপাটিকে ৰাখা আৰু
এই মায়ে যিবোৰ কাম নোৱাৰে সেইবোৰ মই কৰিো আৰু ফেন মোচা নহলে এই ওপৰত যে মকৰা জাল লাগি যায়
অ অ
মকৰা জাল বোৰ মই চাফা কৰি দি আকৌ গ্লাছ বোৰ মুচি দিও এইেইবোৰ কাম মই কৰো সৰু সুৰা কামবোৰ যিবোৰ মানে আমাৰ কৰিব লগা
আত্চ্ছা
তুমি কৰা নাই
মই কৰো তোমাৰ আজি মোৰ ঘৰত কোনো নাছিলে। চব ময়ে কৰিছো দিয়া
কি কৰিলা
আজি মই তোমাৰ উঠিলোঁ তোমাৰ নহটামান বজাত
ওম
উঠি মেলি ব্ৰাছ চ্ৰাছ কৰিলো ব্ৰাছ কৰি আহি তাৰ পিছত মই মোৰ বিছনা জাপিলো মোৰ পাৰ্ক বা জাপিলো তাৰপিছত ঘৰৰ চবৰে বিছনাবোৰ জাপিলো আৰু
অ অ
তাৰ পিছত মোৰ পোৱালীজনী থাকে নহয়
উম
ভাগিন জনী তাৰপিছত আহ তেনেকে এ তাইকো অলপ চোৱা চিতা কৰি মেলি মই তাৰপিছত তাইক মামাক খোৱালো তাৰপৰা শোৱাই দিলো তাৰ পিছত মই গোটেই ঘৰ হাৰিলো ঘৰ মচিলো
বা ঢেৰ কাম কৰিছাচোন
অ আজি কৰা গৈছে তাৰপিছত সেনেকেই ঘৰ মোচা পিছত গা চা ধুই মেলি আকৌ তোমাৰ এতিয়া দুপৰিয়ালে বুলি ভাত বনালো আৰু অহ অফকৰ্চ
বা মই একোৱে নাজানো বনাবলৈ
হয় নেকি মোৰ ওচৰত ট্ৰেইনিং লব আহিবা তুমি তোমাৰ জানো আৰু মাংস দালি ভাত ভাজি পোলাও তাৰপিছত পিঠা কেক
বা মই এদিন মাংস বনাম ভাবিছিলো মাংসখিনি জ্বলি গ'ল মই মাংস বনাব নাজানো
হয় নেকি তুমি গেছটো বেছিকে হাই ফ্লমত হাই ফ্লেমত দি থৈছিলা আক
সেইখনি
উম মাংস সদায় ল'ফ্লে ফ্লেমত বনাই আক তুমি যিমান তাক কম তাপ দি মানে সিজাবা ন সিমান টেষ্টি হয় খাবলে
অ মই গম নাপাও প্ৰথমবাৰ বনাইছিলো না নাজানো মই
হয় নেকি কি কি কৰিছিলা
কি কৰিছিলা মানে সেইয়াই আৰু প্ৰথমতে তেল দিলো তাৰ পিছত পিয়াজ জলকীয়া সেখিনি সেইখিনি ভাজি আছো তাৰ ওপৰত আদা নহৰু দিলো তাৰপা মছলাখিনি দিলো মছলাখিনি দিয়াৰ পিছত আলু দিছো অলপ বেছি বেছিভাজি দিলো কলা হৈ থাকিলে
অঁ তুমি গেছটো বঢ়াই দিলা ছাগে গেছত বনাইছিলা নে তুমি ইণ্ডাকশ্যনত বনাইছিলা
মই গেছত বনাইছিলো তুমি কেনেকে বনোৱা
জুইট বনোৱা টেষ্টটো অলপ বেছি সুকীয়া ন
উম মই গম নাপাওঁ মই মানে গেছতে খাম
অ মই অক মানে এনেই নৰ্মেল আমাৰও গেছতে বনোৱা হয় খালি অলপ বেছি টেষ্টি খাবলৈ হ'লে জুইত বনাওঁ কাৰণ জুইক একঢ়দম নহ'লে পুৰা স্মকী ফ্লেভাৰটো আহে তো
অ অ অ গম পাইছো কেনেকে বনোৱা কোৱাচোন
ঠিক আছে মই মানে মোৰ নিজৰ যোনটো মই যেনেকৈ বনাওঁ সেইটো ক'ম হা ৰেচিপিটো ত' মই প্ৰথমতে তোমাৰ মা মাংস খিনি ভালকে ধুই ল'ম ধুই লৈ তাত মই নিমখ হালধি তেল আৰু যোনটো তোমাৰ দৈ সেইটো দি মই প্ৰথমতে আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিম হা
অ অ
তাৰপাছত তাৰপৰা মই ইপিনে তোমাৰ পিঁয়াজ কাটি ল'ম পিয়ঁয়াজটো ৰেডি কৰাৰ পিছত মই মানে সেনেকে বনাওঁ দেই তাৰপিছত আকৌ গৰম পেনত মানে তোমাৰ যোনটো গোটা গৰম ম মচলাটো থাকে যে
উম
সেইখিনি মই অলপ গৰম হৈ মিক্সাৰত মাৰি লম গ্ৰাইণ্ড কৰি পিনে মানে হেৰি তাৰ হেৰিটো উলিয়াই ল'ম আৰু
অঁ গুৰি কৰি দিয়া
গুৰি কৰি দিওঁ তাৰপিছত আকৌ আদা ৰচুন পেষ্ট এটা বনাওঁ ঠিক আছে তেনেকে কিছুমানে আকৌ আদা‌ ৰচুনৰ পেইজ তোমাৰ সেই মাংস খিনিৰ লগতে মেৰিনেট কৰি দিয়ে খালি মই নকৰো পিছে এদখত আক আকৌ বাটাৰ ল'ম বাটাৰত দি পিনে বাটাৰত তাৰছত প্ৰথম মই সেই মেৰিনেট কৰি থোৱা মাংসখিনি দিম ঠিক আছে তাৰপাছত মাংসখিনি দি পিনে মই তাত ভাজিম অলপ দে ভাজিম তাৰপা মই যে কৈছিলো পিয়াজখিনি পিয়াঁজ খিনি দি দিম ঠিক আছে কিছু মানে সেই পিঁয়াজখিনি হাফ ফ্ৰাই কৰি লয় বাৰু মই নকৰোঁ মই তেনেকে দি দিওঁ মানে লাষ্টলৈ যোনটো তোমাৰ অলপ কেঁচা কেঁচা টাইপ পিঁয়াজটো হৈ থাকে ন সেইটো মানে খাই মোৰ বহুত ভাল লাগে তো মই সেইকাৰণে পিয়াজখিনি সদায় লাষ্টত দিব ত
অঁ সেইটো ভাল লাগে এই পিয়াঁজ টো কলা কলা হৈ গ'লে তিতা তিতা লাগে খাই বেয়া লাগে
অঁ অঁ তেতিয়া মানে তিতা তিতা হৈ গ'লে মানে কিয় তিতা তিতা হৈ যানা সেইটোত মানে তেলটো পূৰা এবজৰ্ভ কৰি লয় নাই আৰু তেতিয়া সেইকাৰণে বেছি ফ্ৰাই কৰি দিলে মানে ডিপ ফ্ৰাই কৰিলে তিতা তিতা হৈ যায় আকৌ
অঁ অঁ বাৰু কোৱা
তাৰপাছত মই আৰু এনেকে ভাজি লম ভাজি লম অলপ দি তাৰ পিছত মই মা মছলা যি দিব লাগে দিওঁ আৰু তাৰপিছত আদা ৰচুণৰ পেষ্টটো দিওঁ তাৰপৰা পানী দি অকণ উতলাও উতলাও মানে যেতিয়ালৈকে মাংসটো আৰু আলুটোত নিজৰ তেলটো এৰি নিদিয়ে তেতিয়ালৈকে মানে মই পানীটো দি লওঁ অলপ যেতিয়া প মানে তেলটো উলিয়াই দিব যে তাৰ পাছত আকৌ মই ইমাৰ হেৰি দিওঁ কি বুলি ক ধনিয়া চনিয়া দি পিনে
উম
হৈ যায় আৰু সেনেকেই মই চিম্পুল ৰেচিপি একদম তুমি এদিন ট্ৰাই কৰি চাবা বহুত টেষ্ট লাগে খাবলৈ চিম্পল বাত টেষ্টি
মোক খোৱাবা এদিন মাতিবা এদিন আকৌ
অ আহিবা আকৌ
মোক খোৱাবা তুমি কেনেকে মাংস বনাই খোৱা চাম মই
ঠিক আছে আহিবা মই তোমাক একদম মোৰ একদম টেষ্টি মেনুঅৰ পোলাঅ আৰু চিকেনটো বনাম
অ অ দৈ দিলে ভাল লাগে বাৰু দেই মাংস যদি দৈ দিয়ে ন বহুত ভাল লাগে। অ' আজিকালি ক্ৰীমো দিয়ে বাৰু। আজিকালি মাংস প্ৰকাৰে বহুত হৈ গ'ল। কিমান বনাই বাপৰে।
অ' কিন্তু তোমাৰ আমাৰ যেনেকে আইতাহতি আগতে একদম এঙাৰ দি বনায়। সেইটো টেষ্ট আজিকালি নাপোৱা আৰু ক'তো আমিও নাজানো সেইটো স্মক কি টাইপ বনাব ইমান ভালকে।
সেইটোয়ে কবলে মই ঘৰৰ কাম একো নাজানোৱেই।
হয় নি?
অকমান কৰো মই অলপ চলপ কিন্তু ইমানো ন কৰো আৰু ধৰা মই ঘৰ চৰ ভালকে হাৰিব নোৱাৰো ঘৰ চ সাৰিলে তোমাৰ এ বালিবোৰ থাকি যায়।
আহ এ সেইবোৰ কৰিব নালাগে নিজৰ বিচনাখন নিজৰ আলনাটো পৰিপা্তি কৰি ৰাখিলে হয় আৰু
কৰো বাৰু নিজৰ কাপোৰ কানিবোৰ জাপি ৰাখো আকৌ মানে ধৰা যিবোৰ কাপোৰ গা চা ধুই সেইখিনি মই ধুই লওঁ‌ কাপোৰটো। আক খোৱা-বোৱা বাচন। কেইটা খাই বৈ কিনে বাহিৰতে থৈ আহো নিজে ধুই নিদিও ধৰা ধুইতো মায়েই দিয়ে। মই বাহিৰত। লগে
অ' তাকে নিজৰ কামবোৰ কৰি ৰাখিলে আৰু ঘৰখনো। পৰিপাটিক হৈ থাকে চাফা চাফা লাগে থাকিয়ে ভাল লাগে দিয়াচোন।
সেইটোয়ে তাৰপা কলেজ থাকিলে কলেজলৈ যাও আহি কিনে কাপোৰ চাপোৰ ৰু জাপি থওঁ
সেইটোৱে কলেজ থাকিলে আৰু গোটেই দিনটোত বিজি হৈ থকা যায় আৰু মানে গোটেই উইকটো বুলি ক'লো বেয়া নহয় আৰু ইমান বিজি চিডিউল হৈ যায়।
উম মই গোটেই সপ্তাহটো কলেজ নাযাওঁ বাৰু কাৰণ আমাৰ গোটেই সপ্তাহটো ক্লাছ নহয় ন। সেইকাৰণে যিকেইটা দিনত মানে ক্লাছ হয় সেইকেইটা দিনকেইটা চাই কিনে যাওঁ আৰু এতিয়া পইচাটো ইমান খৰচা নহয়। এটেণ্ডেঞ্চটোও মেইনটেইন থাকে।
অ' আজিকালি আৰু কলেজত আৰু কি পিছে তোমাৰ লগৰখিনিৰ লগত যোৱা নে কলেজ?
লগৰ খিনি মানে মোৰ বেছি লগৰ নাই দুটা তিনটা মান লগৰ আছে।
অ'
সেই সেইকেইটাৰ লগতে যাওঁ এতিয়া যোনটো মোৰ ভাল লগৰ আছিলে। কি পইচাৰ কাৰণে। কাম কৰিব গ'ল এতিয়া মানে সি কলেজ নোযোৱা হল।
আচ্ছা আহ।
শৰে হৈ গ'লো ক'ব গ'লে সেইকাৰণে অকলশৰে কলেজ যোৱাত মেক্সিমাম সময় মই ঘৰতে থাকো।
তাকে যাবা আৰু মাজে মাজে। তেনেছো লাগে নহয়।
সেইটোৱে মাজে মাজে যাওঁ তাৰপা ঘৰৰ পৰাই পঢ়ো ঘৰতে মানে ধৰা পঢ়ি কিনে এক্জাম দিওঁ।
উম উম প্ৰফেচৰ আচ্ছা প্ৰফেছৰ বিলাকক কৈ থবা আৰু তোমাৰ এনে। ত এটা দেখাই থবা তেতিয়া কিবা ক'লে চ যাতে মানে তোমাৰ এন চি ডি চি নলগাই আৰু।
ক'ম বাৰু আমাৰ ইমান এটেণ্ডেঞ্চৰ প্ৰব্লেম নাই বাৰু কাৰণ মোৰ যোৱাবাৰো ইমান এটা ক্লাছ কৰা নাই মোৰ এটেণ্ডেঞ্চৰ প্ৰব্লেম নিদিলে টুৱেলভত। উম আমাৰ। কলেজত ইমান মানে এটেণ্ডেঞ্চটো চাই নাথাকে। কিন্তু। উম বি এড চাব দেই মোৰ মতে।
অ চাব পাৰে দেই।
চাব পাৰে আৰু জানাই বতৰ বেয়া হলেতো যাব নোৱাৰি বতৰো এইকেইদিন বেয়াই কৰি আছে এইকেইদিন যোৱা হোৱাই নাই ক'লে।
তাকেই অ বতৰ তোমাৰ গৰম দিন আহিলে সেইটোৱে প্ৰব্লেম আৰু।
সেইয়াই সেইকাৰণে অলপ ঘৰতে লাগি কৰি দিছো আৰু ঘৰটোোৱে চাফা কৰিছো। ঘৰ আগ পেলে গোটেই এঘাপ। বন গজি গৈছিলে সেয়াও চফা কৰিলো।
হয় নেকি দিয়া তুমি কওঁতে মোৰ মনতে পৰিলে মোৰ অলপ গাৰ্ডেনখন অকণমান চাবলৈ আছেগৈ অ'।
অ অ দিয়া ঠিকে আছে।
ঠিক আছে।
মই তেনে ভাতটো খাই লওঁগে আৰু অকে দিয়া।
বাই বাই টাটা।